কি কৰি আছা?
আমি বহি আছো, তুমি?
মই শুই আছো।
অ' ভাত পানী খালা।
হয় খাইছো, তুমি খাইছা।
ময়ো খালো, কিহতৰ খালা।
খাইছো মাছ দি, তুমি?
মই দালি ভাজি আৰু চাটনি।
উম। মানে উ তোমাৰ স্কুল লাইফৰ ভিতৰত কোনটো বছৰ বেছি ভাল লাগিছিলে।
মোৰ স্কুল লাইফৰ ভিতৰত। এ ধৰা যেতিয়া কলেজ লাইফ ভাল লাগিছিল। স্কুলততো ভাল লাগিছিলি এলপি স্কুল বেছি ভাল লাগিছিল। তেতিয়াতো ধৰা ইমান বুজিছো চোজি নাপাওঁ। তেতিয়াৰ দিন বিলাক এতিয়া মনত পেলাই হে যে। ভাবো যে আগৰ দিন বিলাকে ভাল আছিল ন।
হয়। মানে তুমি হাইছেকেণ্ডাৰী ক'ত পঢ়িছা ঘৰৰ ওচৰত নে দূৰত।
নাই তাৰ মতে পঢ়িছো দুই বছৰ হাইছেকেণ্ডৰীত পঢ়িছো। তুমি ক'ত পঢ়ীছা হাইছেকেণ্ডেৰি।
মইো টাউনতে পঢ়িছো। আমাৰ ঘৰৰ পৰা ধৰা দহ কিলোমিটাৰ। ধৰক
অ' আমাৰ ঘৰৰ পৰা ধৰা ছয় সাত কিলোমিটাৰ হ'ব।
পিছত তোমাৰ কি কি চাবজেক্ট।
চাইকেল লৈ গৈছো মই জানানে মই যেতি হায় ছেকেণ্ডাৰী পঢ়ো চাইকেল লৈ গৈছো। হয়, চাইকেল লৈ গৈছো ঘৰৰ পৰা। তেতিয়া ধৰ ইমান টেম্পুও নচলে এ মই মই আৰু মোৰ বান্ধৱীজনী। আছিলে দুজনী মিলি কেনে গৈছিল। চাইকেলত ত অ আঠটাতে উলাই গৈছে একদম চাৰে আঠতাত স্কুল পাই গৈছে
এই মেখেলা চাদৰ পিন্ধি চাইকেল চলাই গৈছে গম পোৱা অ হাই ছেকেণ্ডাৰীত মেখেলা চাদৰ আছিলে
অ আমাৰ কিন্তু চোৰিজাৰ আছিলে
বগা চাদৰ বগা ব্লাউজ তাৰপিছত মুগা ৰঙৰ মেখেলা
হ
উ বছ তেতিয়া দিন বিলাক যেতিয়া মনত পৰিলে ইমান ফৰ্তি লাগে
অ হয় চাই সদায় চাইকেলত গৈছা কিমান টাইম লাগিছিলে চাইকেলত গৈ
আধা ঘণ্টা কেতিয়াবা ঘৰৰ পৰা লৈ গৈছে আৰু বেছিভাগ কিন্তু চাইকেলতে গৈছো মাজে সময় য এতি গাতো ভাল লগা নাই মাজে মাজে টেম্পো পালে টেম পোত গছো
এনেই তোমালোকৰ গড় কি ৰাস্তাৰ কাষতে তেম্প মান
হয় হয় হয় আমাৰ ঘ ৰাস্তাৰ কাষতে ঘৰৰ পৰা ওলাইএ টেম্পু পোৱা যায় ঘৰৰ ফ্ৰন্টতে ৰখিব লাগে ওলাই কিনে তাছত টেম্পু পোৱা যায়
হাইছেকণ্ডৰীত থকাতে তোমাৰ কি কি চাবজেক্ট আছিলে
মোৰ হায়াৰ ছেকেণ্ডৰী ইকনমিক্স পলিটিকেল চায়ন্স ইডুকেশ্যন এডভান্স আছামিজ আছামিজ মোৰ ফেভৰেট চাবজেক্ত কোনটো আছিলে গম পোৱা
কিও কোনটো
ইদুকেচন
উম্
ভাল লাগিছে তোমাৰ কি কি চাবজেক্ আছিলে
আছিলে পল্ট্ৰিকেল আছিলে ইংলিছ আছামিচ আৰু জিঅ'গ্ৰাফি আছিলে ইকনমিক
ইংলিছ আছামিজ টো ধৰা বাধ্যতামূলক ন বা সেইটো বাকি চাৰিটা চাবজেক্টহে ইকনমিক্সটো ভাল লাগিছে মোৰ তাত ইকনমিক্স পঢ়িও মই ভাল পাইছো
হয় তোমাৰ ফৰ্থ চাবজেক কি হৈছিল পিচত
এডভানছ আছামিজ
হ এডভান্স আছামিজ মোৰ এডভান্স আচামিছ নাছিলে
মোৰ মানে কি জানো জোগ্ৰাফিটো যে লৈছিলো তাৰপিছত এপ্লিকেচন দি জোগ্ৰাফিটো যদি মই চেঞ্জ নকৰিলোঁ হে তেতিয়া মোৰ পাৰ্চেন্ত বাঢ়িলে হয় হাই হাই ছেকেণ্ডৰীত মই কি ভুল যে কৰিলো ন এই জিঅ গ্ৰাফি টো চেন্স কৰি পিছত এডভান্স আছামিজত মই একদম কম নম্বৰ পাইছো গম পোৱা
ফথ চাবজেকট টো হৈছে বাদ দিয়া আৰু সেইবোৰ এনেকাই হয় আমাৰ কিবা এটা কৰি পিছত পস্তাব লাগে
হয় হয় তাৰপিছত এই হায়াৰ ছেকেণ্ডেৰী প কি কলেজত গৈছা
হয় কলেজত তুমি কি হয় মানে য'ত হাই ছেকেণ্ডাৰী কৰি ছিলো তাতকে অলপ দূৰ ইমান বেছি দূৰত নহয় মানে অলপ দূৰ পথ তুমি ক'ত পঢ়িছা
মইো কলেজছো টাউনতে
অ
কলেজৰ হায়াৰ ছেকেণ্ডাৰী অলপ ওচৰতে আছিলে কলেজটো আমাৰ
উম
সেই টাউনত গৈ আহ কিনে আকৌ খোজকাঢ়ি গৈছো জানানে কলেজত যেতিয়া কলেজ যাওঁ তেতিয়া চাইকেল লৈ যোৱা নাই কলেজ অ খোজ কাঢ়ি গৈছো মানে আধা ৰাস্তাৰ পৰা খোজ কাঢ়ি যাব লগা হৈছে সেইফালে যে টেম্পু কোমোৱা নাই এতিয়াতো টমটম এতিয়াতো টমটম নাছিলে টেম্পু সেইফালে যোৱা নাই যে
হয় আমিও কেতিয়াবা কেতিয়াবা মানে টম টম কেতিয়াবা কেতিয়াবা যায় কেতিয়াবা কেতিয়াবা না যায় খুচকাঢ়ি যও
খোজ ককাঢ়ি গৈছো বহুত খিনি খোজ কঢ়ি গৈছো আমাৰ কলেজ দূৰ আছিলে আকৌ পোৰ সে বেলেগ চাইডত গলে সেইফালে টেম্পু পোৱা যায় কিন্তু বেছি যোৱা নাই এক এই চাৰিয় গৈছো এফালে গৈছো অ
অ
তমোৰ ফেভাৰট চাবজেক্টি আছিলে
মোৰ ফেভট মানে মই এনে ইংলিছটো পঢ়ি বেছি ভাল পাওঁ ইংলিছ আ পিছতোতিয়াি ছো তেয়া ইংলি ফাৰমষ্টাৰত আছিলে পেছতো ঠিক সটোোক্যনটো মোৰো ভাল লাগে
অ
নাই জোগ্ৰফিও ভাল লাগে কিন্তু তোমাৰ ডিগ্ৰি কি কি চাবজেক্ট আছিলে
গতোৰ মেজৰ নাছিলে যে দুটা পেপাৰ আছিলে ইংলিছৰাৰ্টো কম্পালচৰি ইডুকেশ্যন আৰু
পলিটিকেল পঢ়ি কেনেকুৱা পোৱা
মই পলিটিকেল পঢ় ভাল পাওঁ ভাল লাগে
হৃষ্টি নাছিলে
নাই নাই দুটা পেপাৰ আছিলে এডুকে্যন পলিটিকেল চাইস হিষ্ট লোৱা
উ
যিহেতু হিষ্ট মোৰ হায়াৰ ছেকেণ্ডৰীতটো নাছিলে ন
অ মোৰো আহিছে সতো নাছিলে ব মোৰো সেইকেইটাই আছিলে এইটো ভ পলিটিকেল পিছত আৰু আৰু এটা আমাৰ ধৰা থাৰ্ড চেমিষ্টাৰত আৰু এটা জি পেপাৰ আছিলে সটো যেনে পেপাৰ এটা আছিলে এইটো ফিলচফি আছিলে
অ এই আাৰ দুটামষ্টাৰ এনভেন্ দিছিলে আমাক
উম
এনভাইৰমেণ্টেল চাবজেকটছ পৰিৰিব বিজ্ঞান এনভাইৰমেণ্টেল চায়েন্স দিছিলিলম বাধ্যতামূলক কৰি দিছিলে লাষ্ট ইয়াৰত মিষ্টাৰৰ প্ৰথম ষ্টুডেন্ট আমিয়ে আছিলো এতিয়া ছেমিষ্টাৰ ওলাইছে
অ আগত ইয়াৰলি আছিল্তল ন
আগতে ইয়াৰ্লি আছিলে থাৰ্ড ইয়াৰ ফাৰ্ষ্ট ইয়োৰ ছেকেণ্ড ইয়োৰ থাৰ্ড ইয়োৰ আছিলে আমাৰ সময়তে প্ৰথম চেমষ্টাৰ তেতিয়াো আমি বুজি চুজি নাপাওঁ চেমিষ্টাৰ কি বস্তু পিছত মেমে আমাক মেডামে আমাক বুজাই দিয়ে যে এনেকাে এনেকাা একজাম হ'ব তেতিয়াাতো আমাৰ একদম ভয় লাগি গৈছে। কে এনেকে এক্জাম দিম তিনি মাহৰ মূৰে মৰে ফাই ফাইনেল এগ্জাম দি থাকা নিজে নিজে বুজি পাবা। উম',
স বজতে সেমিষ্টাৰ
মতিয়া আকৌ আটটা বনাই দিছো।
সেইটো এতিয়াও ধৰা লাষ্ট ইয়াৰ লাষ্টত দুটা চেমিষ্টাৰ তুমি ল'বও পাৰা কৰিবও পাৰা নকৰিবও পাৰা।
উম',
মে কলেজত কি সদায় কৰিছিলা। উ',
মই সদায় গৈছো কলেজ মিছ কৰা নাই ভাল লাগিছে ন তেতিয়া ভাবিছো যে এই শেষ শেষ হৈ যাব। ব তে নাই ঘৰত বহিকি লাভ আৰু কলেজ গলেই ভাল লাগিছে।
হয়। অ', ঘৰতৰত এনে বহি থাক থাকিলে ভাল ন লাগে বৰ লাগে।
উ', ছো খাবলৈ গৈছে একেলগে
কি উ ব্ৰেক টাইমত কি টিফিন ব্ৰেক টেমত খাবৰ কাৰণে টিফিন লৈ গৈছিলা
কলেজ কলেজত আমিয়া ক্লাছ থাকে আমাৰ লগৰ কেইটা মিলাই কিনে আমি কৰবাত গৈছো যায় বি তাৰপিছত এতিয়া ৰুটি আমি মিলাই কিনে যোনে যোনে খাই ভাল প এক প্লেট লৈ দুজন দি খাই। এনেকে